হেল্ল'।
হেল্ল' অ' কি কৰিছা?
এয়া মই দোকানত বহি আছো আপুনি?
অ' ইনেই আছো ময়ো।
আহ' চাহ চাহ তাহ খালে?
এচাহ হেৰি নাই খোৱা এইফালে বিয়া এখন খাই আহিছোগে।
অ' বহুদিনৰ মূৰত ফোন কৰিলে অ'।
অ হেৰি ভাল ন?
ভালে ভালে, আপোনাৰ ভাল?
ভালে, এ তোমালোকৰ ঘৰৰ কোন এই বাহঁতৰ ঘৰ পৰা আগলে নেকি?
বাহঁতৰ পৰা আগলে অ। নালাগে অকণমান আৰু।
অ' অ'।
এই বাহঁতৰ যে হেৰি খু়ড়াক এজন যে আছে সেইখিনিতে থাকে ন? অ' অ'।
কিবা বনাই আছে নেকি?
নাই বনোৱা, এইপিনে বেলেগে বনাই আছে ওচৰতে। ওচৰতে আছে দুঘৰ। উম।
তাকে ঘৰত ভাল?
ভালেই অ'।
অ'।
ঘৰত হেৰি তুমি হেৰি ন ছোৱালী ন বোৱাৰী নহয় নহয়?
মই ছোৱালী। লগ তেনেকে মই এ বি এ পঢ়িলো, পঢ়ি পেলাই এডাই হ'ল মোৰ। সেই এই দোকান এখন খুলিছোঁ, দোকানখনতে আছোঁ আৰু।
অ' অ'।
দাদাই মই য়ে খুলিছোঁ মানে দোকান খন। এ কাম হ'ল এই আপোনাৰ মাছ-মাংস, গেলামালৰ বস্তু। উম, লখিমপুৰলে গৈছিলোঁ আমাৰ মানে সেই নবৌ ভনীয়েকে কেঁচুৱা এটা পালে।
অ',
পি অ, এই আজি ৰাতিপুৱাতে ন?
অ, ৰাতিপুৱা গৈ আকৌ পালা - পালাগ উম, অ, লখিমপুৰ আকৌ ওচৰত।
এই গাড়ীত আহিলো একদম কৃষ্ণ এনেকুৱা ভাগ্য ভাল একদম গৈ-গৈ ট্ৰেইনৰ মানে টম-টমৰ পৰা নামিছো-নামিছো লগে লগে একদম ট্ৰেইন আহিছে মানে ৰ'বলৈ অকণো পোৱাই নাই।
অহ',
উঠিছোঁ উঠি পেলাই পাইছোগৈ স তাত তেতিয়া যাওঁতে বৰষুণ পুৰা একদম‌।
অহ', বতৰতো সিফালে বৰষুণ দিছে নেকি? এইফালে এইবাৰ আজি বহুত ৰদ দিলে দেই।
ৰ'দ দিনটো ৰ'দ কেনেকুৱা হে তাকে লখিমপুৰৰ ফালে বৰষুণ দিছিল ৰাতিপুৱা টাইমত। তা বৰষুণ-চৰষুণ দিলে দিয়াৰ পিছতে হেৰি হ'ল এই এইটো কি বুলি কয় অ, ভাবিছোঁ বতৰ গম ভালে আহিব চাগে ভালে হ'ল ইমান গৰম-চৰমো আৰু শান্তি মানে থাকি পেলাই শান্তি লাগিব ই তাৰপিছত যি গৰম দিলে ন।
বহুত গৰম হ'ল পিছবেলা-পিছবেলাৰ পৰা পুৰা ৰ'দ দিলে আকৌ আজি।
উম,
উম, বহুত গৰম দিছিলে। এ হেই খেতি-বাতি হৈছে নাই?
খেতি-বাতি আপোনাৰ হেৰি কৰাই নাই, হাল বোৱাই নাই হাল বাবহে আৰু।
অ' আমাৰো নাই হোৱা বাৰু কঠীয়া সৰু হৈ আছে।
হয় আছোঁ। আপ
আমাৰ নাই হোৱা। আমাৰ সেই, মা ঘৰতহে হৈছে আৰু তাত তাতহে মই অ' তাত ৰুইছে আজি পৰা।
অ'।
ছিলে আজি, ৰুবলে বুলি তাতে আছে ঘৰত।
কিমান মাটি নিছিলা আজি?
যি সেই এবিঘাকে অলপ বেছি আছিলে, স 'সে' সেষ ক'ব নোৱাৰি এবিঘাতকে অকমান, বেছিকে দিছিলে এবিঘাতকে অকমান, বেছিকে দিছিলে শেষ কৰিব নোৱাৰিলে বোলে।
অ'ই যিহে ৰ'দ আও ক'ত পাৰিব
অ', ইমান ৰ'দ দিছে আজি ৰৈ ৰৈ অকমান। অকমান ৰুলে
আগতে সেই বৰষুণ দি দি, এতিয়া পুৰা ৰ'দ দি দিছে আও আনে
আগকেইদিন বৰষুণতে তত, নাই এতিয়া ৰ'দতে তত নাই।
সেহে বৰষুণ দি থাকিলে অকমান পাৰিয়ে ৰুবলৈ।
অ বৰষুণ দি থাকিলে পাৰি, তুমি যোৱা নে নেযোৱা ৰুবলে।
মই ৰুবলে' তেনেকে ইমান নাযাও, হেৰি মই বিলাক বনোৱা মেলা বনোৱা মেলা। সেইবিলাক দিয়া আন দিওগৈ আনোগৈ সেইবিলাক কৈ থাকোতেই যাই মানে। হব, আমাৰ এনেকে মানুহ লগাই দিয়া যে দুদিন বা তিন দিনত হৈ যায় আৰু। তাৰপিছতে সেই, সেই আপোনাৰ এই ৰোৱাকে, দিয়া মানেতো কষ্টটো বেছি।
অ হয়, কিনোবনাও কিনো নবনাও তাৰপিছত কিবা থাকি যাব নেকি পথাৰলৈ দিবলৈ এনেকুৱা হয় ন।
পথাৰ গলত এই ইমান অ। দ মাটিকালত সোমাই সোমাই দে অ' আমাৰ এই এ।
অহ।
এবিঘা বাম মানে। বিঘা ৰুলে বহুত কষ্ট হয়।
অ' মই সেই আগতে নাজানি ছিলোৱে ৰুবলে এতিয়াে এ ইয়াত অকণমান অকণমান ৰ
অ' মইও ৰুব ভালকে নাজানো নহয়।
অ' ছোৱালী হৈ থাকোতে নাজানে একো মইও একোৱেই নেজানিছিলো। এতিয়াহে আৰু অকমান শিকিছো।
অ' দেখিলে তাকে হে, মই কি বুলি? মই, মই বাৰু ৰুম বা কিনে মানে ইমান খৰচ নহয় আৰু।
অ,।
সৰকে ন জানো লাহে, মাছ।
হুম?
মাছ, এইফালে দাদা ৰাতি জু চাবলৈ যায়।
অ'।
তাকায়
সেইফালে মাছ ওলাই যে, ভিনদই সেই কৈ গম পাওঁ।
মাছ আছিলে, মাছ।
অ' বহুত নাই, আগতে আমি ঘৰত থাকোতে ভিনদেউ লৈ যা ন। মাছ গৰৈ, চেঙেলী এনেকুৱা গোটা মাছবোৰ মানে পায় পোৰা।
অ,।
পাই থাকো আৰু।
ভাল পাই নে, নাপাই? গৰৈ, চেঙেলী খাই?
ভাল পাওঁ, চেঙেলী নাখাওঁ বাৰু, গৰৈ ভালে পাওঁ। চেঙেলী একেবাৰে নাখাও।
চেঙেলী বিলাক কোলা, কোলা। এখ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
ইমান কোলা, মই কিবা, কিবা- কিবি মানে চেঙেলটো খাবলৈ কিবা- কিবি বোলে, মই মাছ নেখাওঁ দে।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
মই মাত খাই অ। অ মই মাছ খাই পেলাই মোক মানে সেই মাছ খাবলৈ কেলে বেয়া পাওঁ হয়ে নে নাই মই মাছ খাবলৈ মোৰ কাই লাগে বুলি ভয় লাগে মানে। কাঁইট লগা যহতে হেল্ল' হেল্ল' হেল্ল'। হেল্ল'।